আহ।
অ, শুনিছোঁ শুনিছোঁ। মানে কিবা অকণমান নেটৱৰ্ক প্ৰব্লেম আছিলে নেকি?
হা!
অকমান মানে নেটৱৰ্কৰ কিবা প্ৰব্লেম চলি আছিলে চাগে বৰষুণ দি আছে যে।
হয়, হয়, হয়। কি কৰি আছা তুমি?
মই আছোঁ ৰ'বা এনেই আছোঁ এতিয়া। তুমি? হেল্ল' অ তুমি কি কৰিছা?
এ নে আছো ৰ'বা চাহ খালো এইমাত্ৰ, তুমি?
মই চাহ খোৱা নাই বাৰু এতিয়া, খাম অলপ
অ, অ হয়, অ পিছে হেৰি এ মই চাহ খালো ৰবা এই মাত্ৰ পিঠাৰে চাহ খালো। আচলতে আজিকালি পিঠা খোৱাই নহয় হয় নে? আজিকালিতো বিচকুতো কিছুমানে পিঠাই নবনাই তেনেকুৱা হান ধৰণৰ হৈ গৈছে। মানুহবিলাক আচলতে এলেহুৱাৰ দৰে হৈ গৈছে।
তাকে এ পিঠা বাৰু আমাৰ বনাই থাকে মাজে সময়ে মানে মই খাই ভাল পাওঁ দে পিঠা। মানে বিহুৰ টাইমতো বনাই নহয়, এনেও বাৰু বনাই থাকে।
ছোৱালী চাবাচো তুমি পিঠা হওক লাৰু হওক বা যি ঘৰুৱা খাদ্য কিছুমান সিহঁতে কিন্তু খাই ভাল নাপায় হয়নে?
অ বহুতে খাই ভাল নাপায়।
তেওঁলোকক তুমি ধৰি লোৱা এ ফাৰ্ষ্ট ফুড ম'ম হওক, চাওমিন হওক সেইবিধ দিলেহে ভাল পায় নে কি কোৱা।
অ সেইবোৰ দিলেপ তো আৰু ক'বই নালাগে আজিকালি আৰু সেইবোৰেই চলি যায়।
হয়, কিন্তু সেই কি বুলি কয় যিবোৰ আমাৰ আচলতে থলুৱা খাদ্য বুলি কয়। সেইবোৰ আচলতে আমাৰ দেহৰ কাৰণেও উপকাৰী হয় নে? এইবোৰ কিন্তু এসোপামান মচ- চলা দি থলেও কিন্তু আমাৰ দেহৰ কাৰণে উপকাৰী নহয় মাছ মাংসটো আচলতে মাছ মাংসটো আচলতে সকলোৱে খায় বা সকলোৱে ভাল পায়। কিন্তু তেনেকুৱা নহয় যেন কিন্তু ল'ৰা ছোৱালীক তুমি চাবাছো অলপমান যত্ন কৰি যদি কিবা অলপমান আজিকালি চাবা কলডিলেৰেও মাংস মুৰ্গীৰ মাংস বনাই খাই হয়নে?
আজিকালিতো কিমান বিভিন্ন ধৰণে ধৰা মাছ মাংস বনাই থাকে ন। কিছুমানে তোমাৰ আ বইল চিক- চিকেন হওক বা এনেকুৱা আৰু বইল ফিচ মানে এনেকুৱা বইল কৰিয়েই বহুত খিনি বস্তু বনাই দিয়ে ন সেইখিনিও সেইবিলাকও বাৰু খাব লাগে। কিন্তু মানে আজিকালি বেছিভাগ মানে জাংক ফুড, ফাষ্ট ফুড এইবিলাক ম'মজ চাওমিন এইবিলাকে মানে বাঢ়ি গৈছে সেইবিল- সেই মানে ম'ম চাওমিন খাম বুলি ক'লে মানে চবে মানে অ' খাম খাম এনেকুৱা টাইপৰে।
হয় হয় হয় হয় আৰু আজিকালি চাবা ধৰি লা আমি ফুৰিব ফুৰিব ওলাই গলোঁ। এখন, ৰেষ্টুৰেন্ট এখনত সোমালোঁ কিবা খাবৰ কাৰণে। ল'ৰা -ছোৱালী ফাষ্টফুড, একদম মছলাজাতীয় বস্তুৱে খাব খোজে। সেইবোৰে অৰ্ডাৰ কৰে হয়নে? তেওঁলোকে কিন্তু অসমীয়া খাদ্য বা থলুৱা খাদ্য খাব নোখোজেই আগতে আগতে আগতে আচা বছৰ আমি যেতিয়া সৰু আছিলো আমাৰ ঘৰত ধৰি লও কিবা শাক -পাচলি নাথাকিলেও, মাহঁতে ঘৰৰ বাৰীতে কিমান নানা ধৰণৰ শাক- পাচলি তুলি লৈ আহে, কলা কচু হওঁক, ঢেকীয়া।
উম! আজিকালি ত' আৰু অ'! আজিকালি আৰু ক'তনো কচু খাব ন'?
হয় আৰু আচলতে কেনে সেইবোৰ, সেইবোৰ কিন্তু, আমাৰ দেহৰ কাৰণেও উপকাৰী হয়, না সেইবিলাক? তাত কোনো ধৰণৰ সাৰ নিদিয়ে। তাত কোনো ধৰণৰ সাৰ নিদিয়ে, আচলতে তেনেকুৱা।
অ'! সেইটোৱে। অ'! খাব লাগে, আচলতে কি জানা? মানে, ঘৰুৱা খাদ্যৰ পৰা তুমি যিখিনি মানে, শ শক্তি পাবা! সেইখিনি বস্তু মানে, তুমি বাহিৰা বস্তুৰ পৰা নাপাবা নহয়। অ'! সেইবোৰ কাৰণে মানে, খাব লাগে আৰু। কিছুমানে ধৰা, এতিয়া নাখায়েই। এতিয়া মানে, আজিৰ প্ৰজন্মটোৱে মানে পুৰা একদম, বাহিৰা বস্তুৰ প্ৰতি বেছি আসক্তি আছে। সেইটো কাৰণে মান, ব' বহুতখিনি মানে, বেমাৰ ধৰা, দেখা দিয়ে আৰু ন' সিহঁতৰ মাজত? তেনেকুৱা আৰু।
আৰু আৰু কিছুমান তুমি চাবাচোন? এই ধৰি লোৱা, সৰু মাছ, পুঠি মাছ, আগতে সৰু মাছ, এইবোৰ কিন্তু, মানুহে বেছিকে খাইছিল। সেই তেনেকে, তেওঁলোকৰ চকুৰ দৃষ্টি সোনকালে যোৱা নাছিল। তেওঁলোকে চশমা পৰিধান কৰা নাছিল। আজিকালি, ল'ৰা- ছোৱালী বিলাক চাবাচান তুমি? সোনকালে যেন, চকুৰ দৃষ্টিশক্তি কমি যায়। তেওঁলোকে সৰু মাছ নাখায়, হয় নে?
অ'! সৰু মাছ নাখায় বা মা, মাংসো বাৰু খায় বহুতে। মানে, সৰু ল'ৰা-ছোৱালী বিলাকেও, ধৰা মাংসটো খায়, কিন্তু মাছটো নাখায়। মানে, মাছটো খাব যদিও মানে, একদম পুৰা জুতি কৰি দিব লাগিব মানে, তেনেকুৱা আৰু ন'? আৰু মানে, কি হয় ধৰা, মাছ -চাছ নাখায় ন'! সেইটো কাৰণে মানে, আজিকালি চাবাচোন? সৰু ল'ৰা ছোৱালীবিলাকে মানে চশমা পিন্ধা দেখ বনাও আমি। সিহঁতে মানে, দূৰৰ বস্তু বস্তু নেদেখিব, হয়তো, ওচৰৰ বস্তু নেদেখিব, তেনেকুৱা ধৰণৰ মানে, দেখা যায়।
হয়, হয়। তুমি ঠিক কথাই কৈছা আৰু কি জানা? আচলতে খাব লাগে, সৰু মাছো খাব লাগে। আমাৰ দেহৰ যোনবিলাক উপকাৰী, সেইবোৰ আমি আচলতে, নিজৰ ঘৰৰ বাৰীতে পাওঁ হয়নে? এ, এই তুমি চাবা? ঢেকীয়া শাক কনীৰে ভাজি খাবাচোন? ইমান সোৱাদ লাগে নহয়! বা ৰঙালাওৰ আগ, কঁঠাল গুটি দি বনাই, কঁঠালৰ গুটি দি বনাই খালে ইমান সোৱাদ! সেনেকুৱা, বনাব জানিলে আচলতে, সকলো বস্তু বনাব পাৰি হয়নে? আমি ফুৰিব গলোঁ। আমি, ধৰি লোৱা ফুৰিব গ'লো এখন হোটেলত, মছলা -চছলা দি, বহুত কিবা কিবি খাই আহি ঘৰত যেতিয়া তুমি, আলু পিটিকা ভাত কেইটামান খাবা, কি ভাল লাগে হয় নে?
অ'! আমি কেতিয়াবা সদায় যে আৰু মাছ মাংস খাই থাকিব লাগিব তেনেকুৱা কথা নাই নহয়। মানে, নিৰামিষ খাইও ভাল লাগে! নিৰামিষতো মানে, ধৰা আলু পিতিকা, দালি বা কণী, কণীও পিটিকি এনেকে খাই নহয়, ভাল লাগে ন'?
হয়, হয় অ হয়। আৰু চাবাছো আগতে আমি গৰমৰ দিনত এই পইতা ভাত আলু পেষ্ট কুকুৰা, দালি বতাহ, বিলাহী পুত পিতিকা, বেঙেনা পিটিকা কিমান সোৱাদ আছিল হয়নে? আজিকালি কিন্তু, সেইবোৰ দেখা নাযায় আচলতে। নে কি কোৱা?
উম! পইতা ভাত বুলি ক'লে! আজিকালি, নাখা খাওজা এনেকেহে ক'ব আৰু কিছুমানে আমিবা আৰু
চাপাছত আগতে আমাৰ মা'হতে পালেং শাকেৰে মাছ বনাইছিল, লাই শাকৰ কেঁচা চাটনি, তাত বুট দি, বটি, বুট দি একদম সানি পিটিকি কি সোৱাদ লাগে তুমি পিছে খাই পাইছা নে?
অঁ পাইছো, আমাৰতো মানে ঘৰুৱা খাদ্য বেছিভাগ চলিয়ে থাকে মানে তেনেকুৱাকে আমাৰ মানে মাংসটো নচলে মানে। খুব কম চলে, আজিকালি ধৰ চব বস্তু ভেজালিয়ে হৈ গৈছে নহয়, মানে ব্ৰইলাৰ আনিলেও ধৰা ক'তনো সেইবিলাকৰ ক'ত মেডিচিন খুৱাই পেলাইহে মানে ডাঙৰ কৰে আৰু তেনেকুৱা হৈ গৈছে নহয়, ক'তনো উপকাৰী সেইবোৰো সেই চব ভেজালিয়ে হয়।
হয় আৰু আৰু তুমি চাবাছ এই যে এইটো পিঠা আমাৰ এই মাত্ৰ মই যে ক'লো পিঠাৰে চাহ খোৱা বুলি, আগতে আমাৰ বিহুত কেনেকুৱা আছিল, যে মাহঁতে পিঠা বনাই থাকে আমি মনে মনে আনি খালো সেইবোৰ যে সেই এটা ফুৰ্তি আছিল, ইমান ইমান খাব ইচ্ছা আ আজিকালি কিন্তু সেইবোৰ নাই হয়নে? খাব দিলেও খাবলৈ মন নাযায়, তেনেক কোৱা সান্দৰনৰ।
উম আজিকালিতো আৰু পিঠা নাখায়ে।
হয় আৰু, আৰু তুমি চাবা গৰমৰ দিনত ৰাতিপুৱা আগতে আমাৰ মাহঁতে জলপান দিছিল আমাক কোমল চাউলৰ জলপান, দৈ তেনেকে সেইবোৰ জানো আজিকালি খাই, ল'ৰা ছোৱালীয়ে খাই না
সেই নাই নাখায় উম নাখায়।
সেইটোয়ে, সেইটোৱে আচলতে কিন্তু কিছুমান বস্তু আমাৰ দেহৰ কাৰণে যোনবিলাক উপকাৰী সেইবোৰ আচলতে মই ভাবো খাব লাগে পানীলাও হওক, কল কল কল পচলা, ভেলেচি শাক সেনেকুৱা নানা ধৰণৰ আমাৰ আছে। সেইবোৰ আমি নিজৰ ঘৰৰ বাৰীতে পাওঁ।
উম আজিকালি আৰু ল'ৰা ছোৱালী নামেই নাজানে দিয়াচোন, শাকৰ শ কি শাক এনেকে হে ক'ব ন, ঢেকীয়া শাক বুলি ক'লেই কি ঢেকীয়া শাক নাখাওঁ মই এনেকেহে ক'ব আৰু মানে চিনিয়ে নাপায় কতনো চিনি পাব
হয়, ভাল লাগে চিনি পাব হয় কিন্তু আমি যোনবিলাক আমি ধৰি লাক কিনি খাওঁ সেইবোৰক কিমান ঔষধ দিয়ে, বেলেগ তাৰ ফলত নানা বেমাৰ বা দেহা দেহত মানে ইমান শক্তিটো নাথাকে নে কি কোৱা? আজিকালি চাবা চা কম সমত কম সময়তে মানুহৰ কিমান নানা বেমাৰে দেখা দিয়ে হয়নে? এইবোৰ কিন্তু শাক-পাচলি খোৱা বস্তুৰ পৰাই হয়, হয় কোৱা?
ইমান মানে সৰু সৰু ল'ৰা ছোৱালীৰ মানে বহুত ডাঙৰ ডাঙৰ বেমাৰ দেখা যায় ন? তেনেকুৱা হৈছে আজিকালি ধৰা চিপছ খাব, মেগী খাব, তেনেকুৱা আহে এতিয়া চিপছটো ধৰা, কেনেকে বনাই ইমান মানে এ পৰিষ্কাৰ নাথাকে নহয় সিহঁতে একদম কিনো পৰিষ্কাৰ কৰি বনাব ন সিহত কিমান লেতেৰা কৰি বনাই, সেইবোৰে আকৌ খাই বা উম।
হয়! আমি চাবাচোন? ঘৰত কিবা অলপ বনালে, কিমান ধুই- ধুই বনাও একেবাৰে। আমি জানোঁ বাহিৰত, সিহঁতে ইমান ধুই -ধুই বনাব নেকি? যেনেকে পাইছে, তেনেকেই বনাব। কিন্তু, অ'! আৰু তুমি চাবা? ঘৰত ধৰি লোৱা, কিছুমান বস্তু আমি, চাওমিনে ধৰি লোৱা বনাই দিলো, গাজৰ, বিলাহ, গাজৰ, বন্ধাকবি এইবোৰ দি স সিহঁতে সেই সোৱাদটো নাপায়, কিন্তু হোটেল এখনত গৈ, ৰেষ্টুৰেণ্ট এখনত গৈ তাৰমানে সেইটো যিমান সোৱাদ পাই হয়নে? ঘৰত হাজাৰ ভালদৰে বনাই দিলেও, সিহঁতৰ ভাল নালাগে। নে কি কোৱা?
অ'! সেয়ে আজিকালি কিছুমানেতো মাছ -মাংস নহ'লে নাখাইয়ে ভাত। ভাতে নাখায় ন'? দালি আগতে, উম!
কোৱা? আৰু তুমি চাবা! এই যে, ফ্ৰাইড ৰাইচ দিয়ে।
অ'! ফ্ৰাইড ৰাইচ হওঁক, কিবা হওঁক। আগতে ধৰা, আমি যদি ভাত খাব মন নাথাকে। দালিৰ পানী হ'লেও খাই থৈ দিওঁ ন'? আজিকালি, একো নাখাইয়েই দালিৰ পানী।
হয় আৰু কি জানা? এই তুমি চাবা! এই, হোটেল এখনত গৈ ফ্ৰাইড ৰাইচ খালে। সেইবোৰতো, ভাতৰ পৰাই ন' ভাজি পেলাই দিয়ে। আমি, যদি ঘৰত যদি, অলপ ভাত ভাজি, বন্ধাকবি, আলু, পিয়াজ তেনেকে দিওঁ, তেওঁলোকে খাই জানোঁ না? নাই। কিন্তু, তেনেকুৱা সেইকাৰণে, আচলতে সেইকাৰণে, সকলো আজিকালি, ল'ৰা -ছোৱালীবোৰ দুৰ্বলো আচলতে। তাৰমানে, বেমাৰে, নানা বেমাৰে, লাগ দিয়ে। তেনেকুৱা ধৰণৰ। আৰু আচলতে, কেনেকুৱা পিঠা বনাই চাবাচো আজিকালি? উন্নত হৈ গৈছে। এই, ঘৰত মাকে, কিয়? পিঠা বনাব কিনি আনিব পাৰি। সেই, দোকানৰ পৰা কিনি আনিব তেনেকুৱা। কিন্তু, দোকানত পেকট কৰি থৈ দিয়ে। কিমান দিন হৈছে? তাত কিজানি, কিবা মেডিচিনে দি থৈ দিছে, ভালে থাকিবৰ কাৰণে, হয়নে? সেইবোৰ কিন্তু, আমাৰ দেহৰ কাৰণে উপযোগী নহয়। নে কি কোৱা?
উপযোগী নহয়। ঘৰত বনোৱাৰ নিচিনা আৰু ক'ৰবাত হ'ব নেকি ন'?
অ'! আৰু তুমি চাবা! আগতে, আমাৰ ঢেঁকীত পিঠাগুৰি খুন্দিছিল। আজিকালি কিন্তু, ঢেঁকীও নাথাকে। মানুহে, আজিকালি, মিক্সি ব্যৱহাৰ কৰে, হয় নে? বহুত ত' উন্নত হৈ গৈছে। আচলতে, নে কি কোৱা?
অ'! তাকে, ঢেঁকী আজিকালি, দেখা পোৱাই নাযায়। আজিকালিৰ যুগৰ মানে, আজিকালি সৰু -সৰু, লৰা- ছোৱালী, ঢেঁকী বুলি ক'লে, চিনিয়ে নাপায়। কিনো ঢেঁকী? আমি দেখাই নাই, তেনেকেহে কয়।
হয়! সেইকাৰণে, মই আকৌ, অলপমান পৰিয়ালকো অলপমান, গুৰুত্ব দিব লাগে। কিছুমান বস্তু, কেনেকুৱা? এ, কলডিলৰ লগত মুৰ্গী মুৰ্গী মাংস যদি বনাই দিওঁ, নিশ্চয়! অলপ হ'লেও খাব, ল'ৰা -ছোৱালীয়ে হওঁক বা ডাঙৰে হওঁক। হয় নে? তেনেকুৱা অলপ, যত্ন লব লাগে বুলি মই ভাবোঁ! পিছে, তোমাৰ লগত কথা পাতি আজি বহুত খিনিয়ে ভাল লাগিল। নজনা কথা বহুত খিনি শিকিলোঁ।
অ'! তাকে, তোমাৰ পৰাও বহুত খিনি কথা শিকিলোঁ। মানে, একদম ঘৰুৱা ভাৱে কথাখিনি পতা গৈছে ন'! ভাল লাগিছে কথা পাতি কিবা এটা! উম! অ'! অ'! দিয়া, ঠিক আছে, দিয়া বাৰু। উম!